নমস্কাৰ নমস্কাৰ। অ কি খবৰ আপোনাৰ আপ আছো। আছোঁ আছোঁ আপোনাৰ কি খবৰ।
খবৰ ভাল ভাল তোমাৰ।
আছোঁ আছোঁ ভালেই বাৰু বৰ্তমান।
খবৰ সুধিলে মানুহে ভাল বেয়া মাজত কব লাগে আছোঁ আছোঁ ক'ব নালাগে বুজিছা।
আছোঁ মানে ভালেই আছোঁ বাৰু বৰ্তমান ভালে আছোঁ। ভালে আছোঁ ভালেই বাৰু।
হয় নেকি তোমাৰ এ বাচ্ছাটোে ৱে কি হৈ আছে অ',
অ', বাচ্ছাতো আছে আছে সি পঢ়ি আছে বাকী তুমি ক'তো যোৱা নাই মানে ফুৰিবলৈ
এতিয়া ফুৰিব যোৱা নাই, কিন্তু মোৰ বহুত মন গৈ আছে ফুৰিব যাব জানেনে ইমান গৰম লাগিছে মোৰ ঘৰত থাকি মানে বহুত মানে অশান্তি লাগিছে তাকে দিয়াব ফ মানে এটা বিৰতি লগা হৈছে আৰু মানে ফুৰিব যাব মন গৈছে
উ মইতো মিছ নকৰো যাওঁ মাজে, মাজে ফুৰিবলৈ যাব লাগে তেতিয়াও মনবোৰ ভাল লাগে ন
অ', তুমি ফুৰিব গৈ থাকা মানে ন তুমিতো আৰু কথা নাই দিয়া তোমাৰ আৰু স্বামী আছে তোমাক ফুৰি ফুৰাই থাকে
অ', স্বামীয়ে বাৰু ফুৰাই থাকে বাৰু
অ', তোমাক আৰুটোম অ', তোমাৰ স্বামীয়ে তোমাক বহুত বস্তু দি থাকে দিয়া ন কৰবাত গ'লেই তোমাৰ কাৰণে কিবা এটা লৈ আহিবই আৰু বহুত ভাল দিয়া তোমাৰ স্বামী মানে তুমি বহুত ভাগ্যৱান আৰু মানে ই ভাল স্বামী পাইছা
এতিয়া স্বামীক লগ কৰাই দিম দিয়া এদিন তোমাক অ', স্বামীক বাৰু এদিন লগ কৰাই দিম
অ', অ', দিবাচোন লগ কৰাই দিবা এদিন অ', অ', অ', দিবা দিবা মোৰ কাৰণে প্ৰাৰ্থনা কৰিবাচোন এজন ভাল স্বামী পোৱাৰ কাৰণে
অ', কৰিম, কৰিম আমাৰ কামাখ্যা মাৰ মন্দিৰতে কৰিম দিয়া অম্বুবাচী চলি আছে ন ব পাইছ ন নাই
অ', সেনেকে যা যাবা নেকি তুমি
চও বাৰু এতিয়াাতো বহুত গৰমো পৰিছে ন মানুহ বহুত হ'ব এতিয়া বহুত
এ তুমি যাব নোৱাৰিবা দিয়া তোমাৰ বাচ্ছা আছে ন তোমাৰ সৰু ল'ৰা আছে তুমি কেনেকে যাবা নোৱাৰিবা দিয়া যাব মানে সেইদিনা কি হৈছে গম পাইছে নে নাই তুমি তাত এজনী গৈ পিনে মাক এটা এজনী মাকে তোমাৰ ছোৱালী এজনী এৰি থৈ ছে গম পাইছা
এৰি থৈ আহিছে মানে শৰাইছে নেকি
অ', হৰাইছে মানে এৰা খাইছে হাতৰ পৰা তোমাৰ মৰম লগা ছোৱালীজনী মানে বাট বাতৰি দি আছে ন ইমান বেয়া লাগিছে বাপৰে সৰু চৰি থাকিলে এনেকে সৰু চৰিক লৈ যাব নালাগে দেই কিন্তু
এতিয়া পালে নে নাই
এতিয়া মই সেইটো গম পোৱা নাই কিন্তু মানে তোমাৰ ', অ বহুত বেয়া লাগিছে মানে দেখিছো ছোৱালীটয়ে বহুত ভয় খাইছে জানা এনেকে আৰু যাবই নালাগে দিয়াচোন সৰু ছোৱালী লৈ সৰু ল'ৰা ছোৱালী লৈ আহ নালাগে মানে যাব তই যদি যাব যাব যদি বিচাৰিছ ন তই কাৰোবা কাৰোবাক ঘৰত বাচ্ছাটো ৰাখিব কব লাগে উম।
আৰু মানে কি এতিয়াতো মানুহ বহুত হৈছে ন দূৰ দূৰণ পৰা বহুত মানুহ আহিছে সেইকাৰণে বহুত মানে গাড়ী মটৰো বহুত জাম হৈছে গুৱাহাটী
উম, অলপ ভয়ো হৈছে দিয়া বহুত কিছুমানে চুৰ ভাৱ লৈও আহে বহুত হাতৰ মানুহ থাকে
অ', অ', অ', অ', অ', সেইটোয়ে
অ', ইমান হাত আৰু হাত লৰ মানুহৰ পৰা মানে তুমি একদম সাৱধান হৈ থাকিব লাগিব তাতে মানে কিছুমানে সেই ঠাণ্ডা কৰিয় আহে যে কাৰোবাৰ পৰা অমুক চুৰ কৰিম কিবা চুৰ কৰিম এনেকে এইবোৰ ভাব লৈ আহে
কি হব ন মন্দিৰতো এইবোৰ ভাব লয় মানুহে
কি কবা আৰু মানুহ নহ এইবোৰ নে ম পিসাাজ হয় পিসাজ
সেইটোৱে সেইটোৱে। সেইকাৰণে মানে এতিয়া চাও এতিয়া নাযাাৱে নেকি এইকেইদিন মানে গৰমো। বহুত পৰিছে মানে ইমান লাইন হৈছে মানে দেখি আছো মানে মানে দূৰদৰ্শনত।
আৰু কিছুমানে মানে এনেকা ভক্তি চাবা তুমি কিছুমানতো এনেকে শুই শুই পিনে এনেকে গৈ আছছে আঁঠু গাঢ়ি গৈ আছে। মানে চোৱাচোন ভগৱানৰ কিমান কাৰণে কিমান ভক্তি ন কিছুমানৰ মানুহৰ। ভাল লাগে দিয়া চাই এইবোৰ।
মত্মাও আছে ন কামাখ্যা মাৰ।
অ হয় দিয়া। তাতে তুমি যদি ক যোৱা ন তাত মানে তুমি কিবা তাৰ মানে অশচৰ ঐশ্বৰ্যক মানে শক্ত এ তুমি মানে মানে তুমি অনুভৱ কৰিবাই মানে তাত গ'লে মই তোমাৰ অলপতে কৈ আছো ন মানে কিবা এটা মানে অনুভৱ কৰা যায়ে তাত গৈ পিনে ইমান ভাল লাগিছে গৈ মানে কিমান সকল মানে প্ৰতিদিনে তোমাৰ ভক্তৰ মানে ইমান সমাগম ন, মানে প্ৰত্যেক দিনাই বুলি ক'ব পাৰি মানে অম্বুবাচী, অম্বুবাচীৰ দিনাত অম্বুবাচীতো তাৰ সময়তটো বেছি মানুহ দিয়াচোন কিন্তু কামাখ্যাত ন মানে সকলো সময়তে মানুহ থাকে তোমাৰ। ইমান দূৰৰ দূৰৰ পৰা মানুহ আহে
বহুত দূৰ দূণ বিদেশৰ পৰাও আহিছে, নিউজিলেণ্ডৰ পৰাও আহিছে।
অ'যিবোৰ তোমাৰ বাহিৰৰ তোমাৰ অ, তোমাৰ যিবোৰ বাহিৰৰ তাৰকা বিলাক আছে সিহতি মানে অসমত আহিলে ন। তোমাৰ কামাখ্যাত যাবই আৰু নহ। অ এইবাৰ তোমাৰ ক্ৰিকেটাৰ ৰোহিত শৰ্মা আছে। হাৰ্দিক পাণ্ডে ন তিলক বৰ্মা এনেকে গৈছে ন। অ তিলক তিলক বৰ্মা ক্ৰিকেটাৰজনক কিন্তু ভাল লাগে দেই। নতুনকৈ মানে উঠি আহিছে আৰু ন, ভাল অ মোৰ বহুত ভাল লাগে আৰু মোৰ। ভাল লাগে আৰু ভাল খেললে জানানে। মই মানে ক্ৰিকেট খেলা চাব মই বহুত ভাল পাওঁ। দু
মই ভাল পাওঁ বহুতেই ভাল পাওঁ। মানে মিছ মানে কি আৰু মুখ কি নকৰোৱে মানে খেলা দি য়া মানে পোৰা দূৰদৰ্শনৰ আগত বৈ যাও মানে।
অ মইতো পুৰা একদম বেংগলৰো ফেন হয় তুমি? ই মই বংগুোৰৰ বহুত ভাল পা মানে অতিকৈ প্ৰিয় মানে সেইটো দল আৰু মোৰ তোমাৰ?
মোৰতো এতিয়া ৰাজস্থানেই হয়। কাৰণ আমাৰ অসমৰ খেলুৱৈ আছে ন।
অ তোমাৰ তাকো নাই। তুমিতো সেই হেইক ভাল পাইছিলা, সেইটো অলপ ভাল পাইছিলা তুমি মুম্বাই ইণ্ডিয়ানচ। ত
ভাল পাওঁ মাইন চৰাকো ভাল পাও। টো ৰাজস্থানও ভাল লগা হৈছে এতিয়া মানে, এটা এতিয়াতটো নতুন মানে শুনিছে চাগে নামতো ৰঘুবংশী যে তাৰ খেলা চাই বহুত ভাল লাগে উম। তাৰ খেলা মিছ নকৰোৱ মানে ক্ষতি নকৰোৱে মানে
সৰু ল'ৰাজন কি অ আচৰিত থাকে দিয়া ভাবিলে কি কেনেকুৱা মাৰে ন বাপৰে অ বৈ ভাগ চুৰি গৈছে বেলেগ দে ম তাক দেউতাই বহুত ভালদৰে গঢ় দিছে কিন্তু দেই সৰুৰ পৰা হয়তো ক'ব লাগিব দেই মাক দেউতাকৰ মানে পুৰা মানে ইয়াত হাত আছে দেই হম
মাক দেউতাৰ কথাও ক'ব লাগিব
উম একদম মানে আৰু মাক দেউতাকে অ আৰু মাক দেউতাকে মানে গম পাইছে যে তাৰ মানে তাৰ মানে ইচ্ছাটো ক'ত আছে মানে
উ সেইটোয়ে এ ল'ৰা ছোৱালীক ন যত অ সেইটয়ে যতেই ইচ্ছা ম সেইটো মানে তোৰ লাইনতেই মানে দিব লাগে তেতিয়া মানে
উম উম উম উম উম উম উম এতিয়া সঁচাকে তোমাৰ এতিয়া যে তোমাৰ বা ল'ৰাটোক তোমাৰ এতিয়া ল'ৰাটোক মানে তুমি মানে অকল পঢ়া শুনাতে মানে সেইখিনিতে তুমি মানে সেই কৰি নথবা মানে এ অকল পঢ়া শুনাতে মানে তুমি সোমাই নথবা ল'ৰাটোক ল'ৰাটোক চাবা আছে তাই কি কি প্ৰতিভা আছে যে সি কি ভাল তাই কি কৰিব বিচাৰে গম প পাই ন মানুহে মানে বেলেগেও গম নাপালে তুমি মাক হয় ন মাক একেবাৰে জানে বাচ্ছাৰ কথা পুৰা বুজি পায় ত তুমি গুৰুত্ব দিবা যে ল'ৰাটো তোমাৰ ল'ৰাটোৱে ভাল ক্ৰিকেট ক্ৰিকেট ত মন আছে চাগে তোমাৰ ল'ৰাটোৰ মই মানে দেখা পাও কেতিয়াবা তুমি ভিডিঅও দি থাকা ন
উম উম উম ক্ৰিকেট ভাল পায় সি মানে কি আৰু ক্ৰিকেট ফুটবল সকলোখিনিয়ে খেলাৰ প্ৰতি ৰাপ আছে আৰু মানে খেলাৰ মানে বহুত ভাল পায়হি মানে খেলা খেলি মানে তেওঁৰ দেউতাক লগত খেলি থাকে উম দেউতাকে মানে পুৰা প্ৰেক্টিচ কৰাই আৰু
অ ভালেই দিয়া ভালেই দিয়া কৰাব লাগে তো মানে সেয়ে আৰু মানে ভৈৱ চৰিয়া বঞ্চী বহুত বেলেগ ধৰণৰ দেই খেলো সি কিন্তু নতুনকে সি মানে ডাঙৰ হলে হব আৰু দেই ডাঙৰ হলে এজন মানে হ'ব আৰু
ন এই এইখিনিতে মানে ইমান
অ আমাৰ কিন্তু ৰিয়াম পৰাকো কিন্তু মানে অসমৰ বাবে এটা বহুত ডাঙৰ গৌৰৱ কিন্তু দেই মানে
হয় হয় হয় ইও বহুত গৌৰৱ কৰিঢ় আনিছে দেই অসমৰ কাৰণে
উম ইমান তাকে দু ইমান সৰু ল'ৰা এজন সিওতো সৰু ল'ৰা হয় ন তাকেইেতো আৰু অসমৰ পৰা সিয়ে খেলিছে একদম প্ৰথম প্ৰথম বিৰাট কোহলিহঁতৰ লগত খেলিছে অ কিমান এটা গৌৰৱ ন আমাৰ অসমৰ কাৰণে মই কিন্তু ভাল পাওঁ ল'ৰাজনক দি ভাল লাগে
ভাল লাগে আৰু কেতিয়াবাতো বেয়া খেলিবও পাৰি এইটো আৰু ন একয়া নহয় ন
অ সদায় আৰু মানুহৰ দিন একে নাযাই দিিয় আছোন োন আৰু আৰু মানুহবোৰ কেনেকুৱা মানুহবোৰ কেনেকুৱা চাবাচোন মানে উম ভাল খেলিলে ভাল কব উম এদিন বেয়া ধৰি খেলে ন তুমি ৰিয়াম পৰগৰ কথাটোনো কি নকব ৰিয়াম পগৰ কথা কি নকব তুমি বিৰাট কোহলিৰ নিচিনা খেলোৱাৰ কথাও ইমান বেয়া বেয়াকে কয় সি টো কিমান মানে তোমাৰ সেই মানে সেই বনাই থৈ দিছে ন মানে ৰেকৰ্ড নিজৰ কাৰণে কিমান নাম কৰি থৰিছে হয় ন নহয়
সটোয় মানে কি এদিন বেয়া খেলিলেই মানে মানুহটোৰ প্ৰতিপ ইমান বেয়া কৈ মানে বাতৰি মানে প্ৰচাৰ কৰে ন কি খব আৰু মানে
অ সি এদিন মানে বেয়া খেলিলে ন তাৰ কথা মানে কিমান কি লিখিব বাপ বা মানে কৈছো নকৈছো আৰু মানে সি মানে কৈছিলে ন এটা মানে তোমাৰ সেইত মাতিছিলে যে কৈছিলে যে মই ইমান খিনি খেলাৰ পিছতো যদি মই নিজ য প্ৰণ দি থাকিব ল তেতিয়ালে ম কোনো মান মানে খেলাৰ কোনো মানে এই নাই মানে কৈছিলে দিয়া সেই সেইকাৰণে মানে সি ভাৰতত নাথাকে গম পাইছা ভাৰতৰ মানুহ বিলাক মানে কিু কিছুমান মানুহ মানে একদম মানে তোমাৰ কি ক মানে একদম মানে মানে সে কৰিব নাজানে তোমাৰো মোৰ কি মই বিচাৰি পোৱা নাইকি কি ক মানে এপ্ৰিচিয়েট কৰিব নাজানে ইমান মানে মানে তল পেলাব চাইি থাকে ন
কি কবা আৰু এইবোৰ
তাকেইতো আৰু ইমান মানে অ মানে প্ৰশংসা কৰিবই নাজানে মানে মানুহ
অ হয় হয় উৎসাহ দিব নাজানে প্ৰশংসা নকৰে মানে কৰিব তুমি যেতিয়াাললে ভালে থাকে এনেকুৱা মানুহৰ যেতিয়া দিন পালে থাকে সকলো থাকে দিন বে হলে যে সকলো আঁতৰি যায় এনেকুৱা আৰু
উম আৰু মানে তোমাৰ মোৰ বিৰাট কোহলীিক মানে যিটো মানে এ খনীয়েকৰ কাৰণে মানে যিটো মৰম যিটো মানে সন্মান যিটো মানে মানে খনীয়েকৰ কাৰণে দেখাই ন মোৰ সেইটো মানে কোৱালিটি মানে সেইটো মানে বহুত ভাল লাগে সেই স্বভাৱটো মোৰ বিৰাট কৰি বহুত ভাল লাগে সকলো ছোৱালীয়ে মানে সেনেকুৱা এজন স্বামী বিচাৰে নিজৰ কাৰণে ন উম উম বহুত ভাল লাগে দিয়া দুয়োটাই দুয়োটাই কাৰণে মানে বনিছে দিয়া আৰু ভগৱানে পুৰা মিলাই দি চৰিয়া
মিলাই দিছে আৰু মানে দেখাতো একেজই লাগে অলপমান
অ মানে অ মানে থাবাচোন এটা কথা গম প নে নাই তুমি তুমি মানে যাৰ লগত তুমি থাকা ন মানে তুমি যদি মানে সেই মানে যিটো তোমালোকৰ দুয়োটাৰ দুয়োটাই মাজৰ যিটো মানে সম্বন্ধ সেই বস্তুটো মানে সিহঁতৰ দুয়োটাৰ মুখত মানে ফুটি উঠে চাবাচোন মানে গম পাই ন এটা যদি তুমি মানে সুখী সম্বন্ধ এটা তুমি থাকা ন তুমি সেইটো মানে মুখতো মানে গম পাই মানে মানুহৰ
মানে মুখৰ উজ্জ্বলতাই কৰি দিয়ে আৰু
অ তাকেই আৰু মানে উম উম উম বহুত ভাল লাগে এ দিয়া সেনেকা মই মানে মোৰ মানে কি হৈছে তোমাৰ
কি কৈছা
কি হৈছে তোমাৰ কিবা মানে ভাগৰ লাগিছে নেকি কিবা
অ নাই এনে গৰমৰ কাৰণে এনেই মানে খোজকাঢ়ি আছো যে এইকাৰণে মানে
অ তোমাৰোকৰ কথা নাই দিয়া গৰম লাগিলে তোমাৰ স্বামীয়ে তোমাক এচি এচি লগাই দিছে কিমান ভাল তোমাৰ বাপৰে
অ, এইটো হয় বাৰু মানে
তোমাৰে ভাল দিয়া। কলেও দিয়া তোমাৰ আৰামে-আৰাম দিয়া আৰু মানে তুমিও প্ৰশংসা কৰিব নাজানা দিয়া তোমাৰ চানিল ন
কৰো বাৰু নকৰা নহয় কিয়নো
এ হলেও দিয়া মই অল কমকে শুনো দিয়া প্ৰশংসা কৰা তুমি
কৰো কৰো কৰো নকৰা নহয় বাৰু কৰো
উম কৰিব লাগ